হেল্লো',
শুনিছো-শুনিছো।
কি কৰি আছা?
সেই এক একো কোৱা নাই এনেই আছো
ভাত খালা?
ভাত পানী খালো।
কিহেৰে খালা আজি?
আজি তোমাৰ মাংস।
তাৰপিছত।
তাৰপিছত সেয়াই মাংস আৰু বেলেগ চবজি নাই।
অ, মই তোমাৰ এই মাংস আনিলো মাংস আনি পেলাই বিলাহী কিনিলোগে আলু কিনিলো পিয়াজ কিনিলো মিঠাতেল কিনিলো কাইলৈ যামগে তেওঁ আজি কিনিব লোগীয়া হৈছে বিশ্বাস কৰা।
ইমান কিনিছা কেলে আজি?
কিনিব লোগীয়া হৈছে চব লাগিলে আলু এপুৱাই আনিছো পিয়াজো এপুৱাই আনিছো মিঠা মিঠাতেল লগৰ এশ গ্ৰামৰ পেকেট এটা আনিছো, সেই তেনেকেই
মিঠাতেলৰ দহ টকীয়া পেকেটটা লৈ আহা হয়।
যি হয় হ'ব সেই নেকোণা খাই থয় গুচি যাম বাৰ আহি থাকি যোৱা
উম,
হৈ নাই ৰাতিপুৱা শুই উঠি কাইলৈ খাই দিম। পেট - পেটৰ কাৰণে ভাল বোলে।
খাই দিবা একো নাই।
পেটৰ কাৰণে ভাল হ'লে, টোপনিটোও সোনকালে পাবি। টোপনিটোও সোনকালে ভাগে।
কি খালে?
হা?
কি খালে টোপনটো সোনকালে ভাগে?
এ তাকেহে তোমাৰ মিঠাতেলটো খাই দিব লাগে আৰু সোনকালে। তেতিয়া মানে টোপনিটো সোনকালে ভাগে যে ৰাতিপুৱা শুই থঠ পাৰিল চাৰিট মান বজাতে খাবলৈ পাব এতিয়া বেছি ভাল ভাল আৰু খাই বৈ থাকিব মানে যিমান পাৰে।
ভাল জ্ঞানটা পালো আজি।
তাকে তুমি খাই দিবা - খাই দিবা। নাই কাললৈ শুই উঠি পাৰিলে বটলটো আধা খাই দিবা মানে প্ৰথম দিনা যোনে আৰম্ভ কৰে সি আধা মান আধা লিটাৰ মান খাবলৈ পাৰিলে ভাল যোনে খাবলৈ পায় তাৰ কাৰণে বেছি ভাল গম পাইছা।
সূয-সূৰ্য ওলোৱা আগতে গ্ৰহণ কৰিব লাগিব নে কি বচ
অ, সূৰ্য উলোৱা আগত হ'লে আৰু ভাল মানে যদি সূৰ্য ওলোৱাৰ আগত এবাৰ সূৰ্য দুবাৰ লগে লগে যদি দুবাৰ খাই দিয়া দিনটোত। হৈ গৈছে আৰু তোমাৰ বেছি দিন নাই আৰু জম লে পাবলৈ জমক ধুনীয়াকৈ লগ কৰিব পেল জম-জ-জমৰ লগত ধুনীয়াকে এটা সময় কটাব পাৰিবা অকমান সময়। হিচাপ নিকাচ হব জীৱনত কি কি কৰিলা।
ভাল এটা স্মৃতি বনি যাব।
তাকে তাকে, বাকী আ দিনতটো কৰ'বাত কি কৰিলা কৰ'বাত গলা নে কি।
নাই দিনটো ঘৰতে।
কিন্তু ঘৰতে, ঘৰলৈ অহা নাই ন?
ঘৰলে যোৱা নাই কাইলে যাম।
অ' এককাৰে ভাগি গলা নি।
নাই মই উম য'তে ত'তে আৰু ক মোৰ নিজৰ নি নিজাববীয় ঘৰ নাই য'তে থাকো ত'তে থাকোঁ। দুতে যতে ৰাতি দুটা কাটি।
ঠিকে আছে, তোমাৰ তেনেকুৱা হলে ভাল বাৰু। য'তে ৰাতি ত'তে কাটি শুব পাৰিলে, বাকী এতিয়া অকমান অ', অহ, শুনিবলৈ পাইছো যে হেৰি এইটো কি কয়? মোৰ ইয়াত যে মোৰ ঘৰত যে বস্তু খিনি থৈ গৈছে যে ল'ৰাটো যে।
অহ,
সি বোলে কেইদিনমান আহি পেলাই তোমাৰ লগত থাকিবহি বোলে শুনিছো।
দেই।
তাকে মই শুনিছো বাৰু কথাটো।
সেইটো কথা মই ক'ব হ আপোনাৰ মোৰ এটা বিশেষ কাৰ্যসূচী আছে তাত মই বীণা কাণত নাযাও নহয়।
তাকে কবাৰ কথাটো দৰকাৰ হলে কৈ দিবা আকৌ তোমাক কম বুলি কৈছে মানে মই বোলো সেইটোয়ে। তেতিয়া মইতো যামগেই বোলো মই এতিয়া সি দিব নিদিব এতিয়া মই কেনেকে জানিম বোলো এতিয়া। বোলো সি কৈছে দিব মই বোলো দিবি বা সি, দিয়াতটো দিব সি তেনেকুৱা মানে নহ সি কিবা বোলো উম পৰীক্ষা কামত আহিছে। সেইকাৰণে তাৰ অসুবিধা হয় নে কি তাক ফোন এটা কৰি সুধি লবা বোলে, সেইবুলি কৈছো মই তাক।
এদিন দুদিন এদিন একো নাই কিন্তু মই এসপ্তাহ দুসপ্তাহ দিগদাৰ হ'ব ন ধেত।
কেইদমান থাকিম বুলি কৈছো মই কোৱা মতে।
কেইদিনমান বুলি কলে দিগদাৰ হৈ যাব ন যিমানো মানে ল সেইটো ৰুমত দুটা থাকিব নোৱাৰি।
তাকে এদিন বা বোলে আজি ৰাতিপুৱা আহি পাইছেহি। আজি ৰাতি এদিন ৰাতিটো আছে আৰু পিছদিনা বোলে ৰাতি গুচি গৈছে তেতিয়াও পাৰি।
তেতিয়াও বেলেগ কথা আৰু তেখেতেতো, তোমাৰ কিবা কিবি খেৱন কৰি থাকে ন।
তাকে তাগে। তে সেতে এইবিলাক কিবা কিবি মানে ভাতটো অলপ বেলেগকে বনাই খায় ন। অসুবিধা হ'ব। আকৌ তাৰ নিচিনাকে তোমাৰো বনাই খাবলৈ মন যাব ভাত।
হাইটিয়েটো। এ মানে কি মই এদিন দুদিন বেয়া নাপাওঁ মই মই যে এই পৰীক্ষা ন থাকিলেতো মই এনেও বেয়া নহাপ কিন্তু পৰীক্ষা থাকিলে মই মানে কি দিগদাৰ হ'ব নহয় যিমান হলেও।
তাকে তাকে।
কণ গৈছো যিটো কামত যদি সেইটো কামেই নকৰোগে গৈ।
তাকে তাতে যিটো সেৰিয় অহা হৈছে নে কিন্তু যিটো পৰিস্থিতি ৰহা হৈছে যিমান মিছা মাটি।
চিতিফ হৈছে।
তাৰ পিছত আৰু মানে লোকৰ দায়িত্ব চম্ভালিব নোৱাৰি আৰু।
এই নোৱি নোৱাৰি নিজৰে পৰিস্থিতি লাই-লাই ঠাই-ঠাই হৈ গৈছে।
তাকে ঠিকে আছে, ঠিকে আছে, ঠিকে আছে। বাকী মই এনেকে এই বস্তাটোতে। পাচল্ল কৈইডালমান ভাৰাই থয় যাম।
অ পাচলি কিনি হ'ব বেয়া হ'লে পেলাই দিম বাৰু মই।
এয়া সোনকালে পেলাইদিবা তোমাৰ কাৰণে ভাল আৰু।
উম।
মই এতিয়া মানে মোৰ এটা লগ এটা থকা হ'লে ওলাই গৈ। পেলালোগে হে এতিয়া অকলে অকলে পেলাবলৈকে যাবলৈ মন যোৱা নাই। বস্তুতটো বুজি পাইছানে নাই, তেখেতে আজি গধূলি সময়ত ফোন কৰিছিলে, ফোন মানে তেখেতে কৰা নাছিল, মই হে কৰিছিলোঁ যে বস্ত বস্তুখিনি ইয়াতে আছে, মই কাইলৈ দিনটো থাকিম। আ, মই যামগে, তাৰপিছত বোলো তোমাৰ বস্তুখিনি মই নি নিব নোৱাৰিম, তুমি যি কৰা কৰিবা বো সেইবুলি মই ক'বলৈ ফোন কৰিছিলোঁ, কাৰণ যি নহওঁক মোৰ ইয়াত আছে মই কা-কাইলৈ যদি যাওঁগেয়ো মই কথাষাৰ কৈ যোৱাটো মোৰ দায়িত্ব বুলি ত মই ভাবিলো।
এইটা কি বস্তুখিনি কি কৰিবা।
বস্তুখিনি উলিয়াই পেলাই দি থৈ যাম মালিকক। কাৰণ তুমি এনেই বোজা লৈ থাকিব নোৱাৰা ন' কি দৰকাৰ পৰিছে, তোমাৰ?
দায়িত্ব মই নলওঁ নেকি?
নাই নালগেও ল'ব তোমাৰ নিজৰ বচ যি, নহওঁক অকণমান ৰু মানে নিজৰ ঘৰতোটো অকণ আহল বহলকে থাকিব লগা তুমি বোলে ঠাই সাৰিব লৈয়ো যদি জেগা অকন নাই তেনেকে থাকে নি ইমান
সেইটো হয় মই সেইকাৰণে দায়িত্ব নলও সি মোক দায়িত্ব দিয়াও নাই নহয় এইবোৰ।
আৰু যদি তুমি বোলে দায়িত্ব লোৱাটো হৈ বোলে তোমাৰ বোলে দায়িত্বটো গুচিও গ'ল। তুমি যদি দেৰমাহ থাকা, দেৰমাহ দিন তোমাৰ ওচৰতে ৰাখিলোঁ, তেনেকুৱা বিধৰ। লিকটীয়া মানুহ মানে
উম।
গম পাইছা নাই?
এ ইমান দায়িত্ব ল'ব নোৱাৰি প দায়িত্ব ল'ব পাৰি কিন্তু। কি ঠিক দা-দা-মই দায়িত্ব লৈ থাকোঁতে যাব জীৱনটো।
দৰকাৰ নাই ন' তোমাক কি দৰকাৰ পঢ়িছে? মালিকে পইচা পাবলৈ আছে মালিকে ৰাখক।
হম।
তোমাৰ লগত এইবিলাক খেল নাই আৰু উলিয়াই দিবা পটককে কেতিয়াবা কিবা এটা বেয়া হ'ব, কেতিয়াবা কিবা এটা হেৰাই থাকিব কিবা হ'ব, কিবা হ'ব। মই ডাইৰেক্ট উলিয়াই দি থৈ যাম
তুমি কৰিবা কি কৰা, মুঠৰ ওপৰত মোক মুঠৰ ওপৰত মোক ৰুমটো থাকিব মানে মালিকৰ তো, কৈছেৰে তোৰ ৰুম দুটা মানে কি মই আগৰ ৰুম কিন্তু এতিয়া মোৰ লগৰ এজন যাব ন।
অ'
লগৰজনী আকৌ দুটা ৰুম লাগিব যে, সেইকাৰণে মই তোমাৰ ৰুমত গুচি যাম। সি মোৰ ৰুম ওচৰত তোমাৰ ৰুমত সুবিধা আছে ন অলপ বিচিনা চিচনাবোৰ আছে।
মোৰ ঘৰটোলৈ গুছি আহিলোঁ।
আপোনাৰ ঘৰটোলৈ গুচি যাম কোঠালি তলৈ।
তাকে, ভালে বোলোঁ, বেয়া নহয়। আহিবা পাৰা যি নহওঁক তুমি বিচনাখন অনা মানেও এনে পতকে লগাবলৈ গেছটোৱে লৈয়ে আহিলাৰে, সেইটো সৰু কথা।
সেইটো সৰু কথা আৰু লগতে যদি হয় লগতে খাম চাগে দুমাহে।
তাকেহে
লগতে গ্ৰহণ কৰিম চাগে।
দিনতটো দিনৰ এসাঁজেই, এ বনোৱা হব এ ৰা
এসাঁজ বা দুসাঁজ এসাঁজ বা দুসাঁজ ৰাতিপুৱা উঠি মে দেখোন কেটা বজাত
সেইটোয়ে আৰু তাতে বোলে ক'বালৈ যাব লগগীয়া নাই নহয় এনে দেৰিকে উঠা হ'ব।
দেৰিকে উঠ হব
সেইকাৰনে আৰু যি নওক এই তোমালোকে গৈ পেলাই যেনেকে আছিলাগে তেনেকুৱাতকে এনেকে বেলেগ-বেলেগকে ওচৰতে থকাই ভাল। তুমি মই যেনেকে আছিলো ইমান নে একেলগতে থাকি দিলে মানে তোমাৰ মানে যি নৰক নিজ নিজস্বতাটো নাই মানে তমি নিজৰ জেগা অক
নাই তোমাক নিজস্বতা হবলৈ আৰু কেনেকুৱা লাগিব আমাক কোন দণ্ডা নি
অ, এই যেনেকাে আছে মানে তুমি ধৰি লোৱা তোমাৰও বেলেগ ৰুম ইটোও বেলেগ ৰুম। এতিয়া তেনেকুৱা হলে ভাল হ বোলে এ বাহিৰলৈওলাবলৈ ইয়াৰ উমেদি যাব লাগিব পাকঘৰলৈ যাবলৈলে ইয়াৰ উমেদদি যাব লাগিব। কেইখন আও কেনেকুৱা হ'ল আৰু কথা। একো ভাল মই নোৱাৰও দেই তেনেকে থাকিব তুমি পাৰিবানে মই নোৱাৰও কিন্তু।
তেনেকে নোৱাৰেই যিমান হলেও।
মই একেবাৰে নহো গমাইছ ন মই বহুত অশান্তি পাওঁ তেনেকে সেইটো বস্তু।
তেনেকেই অশান্তি হব।
এ মানে যি নহক তুমি ইমান পইচা পাতি দি আছা। কোনোবা এটা সময়ত নিজেও মানে নিজৰ উম, মনটোও অকমান অকলশৰীয়াতটো বিচাৰে।
বিচাৰে - বিচাৰে অতো।
এই দৰকা পৰিছে তুমি বোলে মন গৈছে, এই দুশৰ গান এটাই শুনি আছা অ, হয়তো চবৰ মুখ এটা শুনিবও নোৱাৰিব পাৰা ন?
অ' সেইটোয়েতো, নিজৰ এটা নিজস্বতা লাগে।
এ মই গান চান লিখা নাই এনেই কৈ আছিলো তোমালোকক।
সেই
সঁচাকে কৈছো নাই লিখা অ, মই। পিখাতে দেখালো এনে। কি?
শুনা ভাই।
এ সঁচাকে কৈচো নাই লিখা ক'ৰপা শুনাম, এনেই বেলেগৰ এটা শুনাই দিব পাৰিম বাৰু।
সত্য সত্য
সঁচাকে।
আইঔ!
সঁচাকে কৈছো নাই লিখা মই কি গান লিখা মানুহ নেকি ঢেত।
লিখি দিবও পাৰা কি ঠিক।
নে বোলে মোৰ কথাই ভাল বোলে, নে বোলে মই বোলে সাহিত্যতে বোলে বহুত পাৰ্গত বোলে।
কি কৰে কৰিব আও, গান এটা শুনিব পালে ভাল আও।
হম?
গান এটা শুনিব পালে ভাল আৰু।
নাই নাই নাই পিছে পয় হে তোমালোকে যদি শিকাই মেলি দিয়া তেতিয়া পিছে পৰে কেতিয়াবা লিখিবলে চেষ্টা
নাই নাই তলে তলে বোলে তলে তলে প্ৰচেষ্টা কৰি আছে বোলে।
তাকে প্ৰচেষ্টাতটো নাই কৰা এনেই কৈছিলো নাই কৰা অ। বিশ্বাস নকৰা কি কাৰণে বিশ্বাসে নাই কৰা একো কামেই কৰা নাই মই
উম
এনে কৈ আছিলো গম পাইছা নাই নাহ গম পোৱা হলে এদিন আজিলৈকে মোৰ ভাগৰ ক'ৰবাত তুমি বোলে কোনোবা এটা হেৰিয়ত তুমি কৰ'বাত মোৰ কিবা মই লিখা ক'বাত কিবা এটা বৰ্ণনা পাই পাইছ যানো ক'তো নাই পোৱা নহয়।
নাই পোৱা কি ঠিক আহি যায় ন এইবিলাক।
নাই নাই নাই একোৱে নাই এই অথনি তোমাক শুনোৱাটো এই বেলেগ
এনেই শুনাইছিলো। সেইট এটা মিছা কথা।
অসত্য নেকি এটা, এটা অসত্য নেকি? এটা অসত্য নেকি?
এইটো অসত্য নহয় সেইটো এনেকে মাৰি দিলো আহি দিঘল পতককে সেইটোকে শুনাই দিলো তোমাক, তেনেকা কথা। ভাল লাগিছিলে আগতে অ শাইটো ন?
ভাল লাগিছিলে ভাল লাগিছিলে।
এ এইডখত আছেই আকৌ বিচাৰি লল আও কি আছিলে শাইটো। পাহৰিয়ে যাও না বিচাৰিব লাগিব আকৌ। ভাল লাগিছিলে মই শাইটো পতকে পঢ়ি দিছিলো, হা?
শুনোৱা হো অকণ শুনো।
হে অথনি শাৰী চাৰিটা এনেকে মাৰি দিছিলো আহি গৈছিলে তোমাৰ হেৰিয়ত আমি যে পঢ়ো যে।
মাষ্টৰ শিক্ষকজনৰ ওচৰত সেইজনৰ ওচৰত মাৰি দিছিলে তেনেকে আহি গৈছিলে। কিবা শেষ হৈ যোৱা কাহিনী আকৌ লিখিব বিচাৰোঁ আজি দিবানে সঁহাৰি কাহিনী তুমিয়ে পেৰসী ভাল লাগিছিলে ভাল লাগিছে।
ভাল লাগিছিলে নি? অতি সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ
তাকেহে মই বাৰু গান গোৱা মান নে মই গান নুশুনোৱে
আমি লোকক গোৱা শুনি পেলাই আমি প্ৰশংসা কৰা মানুহে খ কিদৰে জানাই হ এ তুমি এইফালৰ পৰা গা ধোৱা ঘ বা প্ৰশংসা কৰা মই, খিকি খ দি প্ৰশংসা কৰ।
ঠিকেই আছে।
ৰাস্তা এৰি গাই যাওঁ।
ভাল লাগিলে দিনবোৰ দিনবোৰ ভাল লাগিলে বাৰ কটাই।
তাকেহে এ দহজাৰ ঢকীয়া হলেও মানুহ এটা নাই।
সেইটোয়েতো কিখন ঢকিয়াবলৈও মানুহ নাই চাগে
তাকে কি কাৰণ কীয়া বোলো মানে এতিয়া যদি বেলেগে